হেল্ল' কি কৰি আছে?
আছো এনে, তুমি?
অ মই ও‌‌ এনে আছো। চাহ-টাহ খালা?
চাহ নাই খোৱা খামহে ৰবা।
হয় নেকি।
অ
অ এনে খবৰ পাতি ভাল? অ মই খালো। হয় নেকি। অ খবৰ পাতি ভাল?
অ ভালে। তোমাৰ?
অ ভালে আছে বাৰু। কি কৰি আছে এনে?
এতিয়া এনে মই ওলাই গৈছিলো মানে অকমান। আহিলোহে অলপ আগত আহ।
আজি অলপ ছ'চিয়েল মিডিয়াৰ বিষয়ে কথা পাতো দিয়া।
অ ঠিক আছে। কোৱা তুমি
ছ'চিয়েল মিডিয়াত তুমি চলাই কি ভাল পোৱা নে। এতিয়া আহিল নে?
অ 'অ'
তুমি ছ'চিয়েল মিডিয়া ইউজ কৰিকে ভাল পোৱা নে বুলি ক'লো।
আহ ভাল পাওঁ।
হয় নেকি
উম তুমি?
ময়ে ভাল পাওঁ আৰু। এনে ছ'চিয়েল মি'ডিয়াত তোমাক কি বেছি কি ভাল লাগে।
চচিয়েল মিডিয়াত মানে কি এপৰ বিষয়ে কৈ আছানে। কি চোৱাৰ বিষয়ে কৈ আছা অ এ এপতটো মই এনে হেৰিয়ে চাও ইনষ্টাগ্ৰামে ইউজ কৰা যায় বেছি ফেচবুকতকে উ ইনষ্টাগ্ৰাম ইউজ কৰা যায়
এনে সচিয়েল মিডিয়া উ মইতো বেচিকেলি ফেচবুক ইউজ কৰো। আগৰ পৰাই ফেচবুক ইউজ
অ হ
মুভি চুভি চাব হ'লে। সেইকাৰণে বেছিকে ফেচবুক ইউজ কৰোঁ চচিয়েল মিডিয়াত তোমাক বেছিকে ভাল লগা বস্তু কি হয় এনে চোৱা নহলে। বা ইউজ
বিশেষ প নে ভাল লগা বস্তু নাই ৰিলচটোোৱে চাই ভাল লাগে।
হয় নেকি অ অ মইতো এনে মুভি চুভি চাইকে ভাল পাওঁ।
অ অ ফেচবুকৰ এনেকা শ্বট বোৰ মানে স্বৰ্তবোৰ আহে যে
অ চৰ্টবোৰ আহি থাকে অ সেইবোৰ চাইকে ভাল পাওঁ।
হা মই মই মানে ফেচবুক চাও বাৰু ইমান হেৰি এইবিলাক যে মুভিবোৰ আহে সেইটোৱে চাওঁ আৰু বেছি বেলেগ নাচাও। কেতিয়াবা কেতিয়াবা ইউজ কৰো আৰু। প্ৰায় ভাগতো মই ৰীলছে চাই থাকো।
অ আজিকালি মানে চচিয়েল মিডিয়াত বেছিকে চবে ৰীলচে চায় কনটেন্ট কি এইটো বনাই ৰিলছ বনাই ভাল পোৱা নে?
ৰিলছ বনাই ভাল পাওঁ।
হয়, নেকি? বনোৱা ৰিলছ
হা
ৰি-ৰিলছবোৰ বনোৱা?
অ', বনাওঁ আগতে বনাইছিলোঁ, মানে এতিয়া নবনাওঁ আৰু। আগতে বনোৱা মানে অকমান মন গৈছিলে, আজিকালি মন নাযায় আৰু। অ', বেলেগৰ চাই থাকোঁ, বেলেগে কি, কি বনাই, কেনেকুৱা বনাই। আৰু বেছিভাগ এনেকুৱা খোৱাৰ বস্তুৰে আহে, সেইবিলাক চাই থাকোঁ।
হয়, নিকি? মই বহুতত
সেইবিলাক চাই থাকোঁ। আৰু কিছুমান নতুন, ন নতুন জেগাত খুলিলে যে যায়। কেনেকুৱা লাগে ডিচ বোৰ।
হয় হয়।
দেখাই যায় সেইবিলাক চাই থাকো আৰু ক'ত কত গুৱাহাটীত নতুন নতুন, নতুন জোগাত কি খুলিছে।
অ ৰিজৰ্ট বোৰ ৰিজৰ্ট বোৰ ভাল ভাল ৰিজৰ্ট। বোৰ আৰু কি।
অ ৰিজট ৰেষ্ট। ৰেষ্টুৰেণ্ট কেফে। কত কত উম। উম।
উম চচিয়েল মিডিয়া হোৱাৰ কাৰণে কি কি বস্তু ভাল হৈছে? মানে যিকোনো বস্তুবোৰ। ইনফৰ্মেশচন কেইটা আমি পাই যাওঁ ন।
অ জলদিকে পাই যাও, মানে এতিয়াই যদি হেছে, এতিয়া আমি চচিয়েল মিডিয়া অন কৰো। লগালগ পায় যাওঁ ক'ত কি হৈছে গম পোৱা যায়। ত' সেইটো কাৰণে, ভাল হৈছে ছ'চিয়েল মিডিয়া,
আৰু বিয়াৰ বিষয়ে জানা নেকি চোন। চচিয়েল মিডিয়া বেয়া হোৱা।
অ ছচিয়েল মিডিয়াত বিয়া হোৱাতো মই নাই দেখা তুমি কব পাৰিবা নেকি এনেকে কি বেয়া হৈছে।
অ আজিকালি সৰু সৰু মানে, চলিবোৰ চচিয়েল মিডিয়াত লাগি ধৰে সেইটোয়ে আৰু সতে মানে পঢ়া শুনা সময়ত
তেওঁ
পঢ়া শুনা এনেকেই তো চচিয়েল মিডিয়াতে মানে কণ্টইন ক্ৰিয়েট নহলে গেম অননলাইন গেম
চচিয়েল মিডিয়াটো ভালে বাৰু যদি দেহে মানে নিজৰ পঢ়া শুনাতো ৰাখে আৰু কনটেন ক্ৰেচন কৰে ধুনীয়াকে ত' ভালে হয়। কাৰণ তাৰ পৰাতো পইচা আৰ্ন কৰিব পাৰি ন
আহ আজিকালি বহুতে তাৰে পৰা আৰ্ন কৰে।
ত সেইটো চাইডৰ পৰা চাবলে গলে ভালে যদিহে উ কিছুমানে তো পঢ়া শুনা বাদ দি কেনে অকল সেইটোতে লাগি থাকে। তেতিয়া বেয়া আৰু সেইটো চাইডৰ পৰা চাবলৈ গ'লে। বেয়া।
উ চচিয়েল মিডিয়া ইউজ কৰাটো বেছি ভালো নহয়। তুমি কিমান ডেইলি কিমান ইজ কৰা
হা হা
দিনত তুমি ছচিয়েল মিডিয়া দেইলি কিমান ইওজ কৰা কিমান সময় ইওজ কৰা।
অ বেছি নাচাও, মই ৰাতিয়ে অকল চাওঁ। দিনততো বাৰু মই এনে চিৰিজ। এইবোৰ চাওঁতে টাইম গুচি যায়। আৰু কৰ'বাত ধৰা মাহীহঁত। হতৰ ঘৰত গ'লো মামাহঁতৰ ঘৰত। এনেকে বেছি নাচাও আৰু ৰিলচ তেতিয়া আকৌ ৰাতি। মতে চাওক।
হয় নেকি, মই মই টো বহুত।
ইউটিউব যেতিয়া ভাত চাত খাও তেতিয়া ইউটিউব লগাই লওঁ আৰু তেনেকে চাই থাকো।
হয় নেকি মই মইতো মই। টো বহুত চাওঁ। বেছিকৈ চা অ দিনত এ পাঁচ ছয় ঘন্টা। তামানে ছচিয়েল মিডিয়াত ৱেষ্ট হৈ যায়।
হা।
অ মানে বহুত মানুহৰ এনেকুৱা হ হেবিট হৈ গৈছে জানেনে। মানে দিনত অলপ সময় ফ্ৰী থাকিলে মানে মোবাইল অন
অ ডাইৰেক্ট্ৰ চচিয়েল মিডিয়া অন কৰা যায় এইটো মানে এটা হেবিট হৈ গৈছে আৰু চব। উ মোৰো তেনেকুৱা যদি মানে ধৰা মাহিহঁতৰ লগতো আছো মোবাইলতটো যদি থাকে এনেই মানে অকমান অন কৰা যাবই আৰু ফোন টো সেনেকে টাইপ হয়।
অ এইটোমানে আদত আহিল
যে এ মোবাইল টো চাই থাকিলেতো নহ'ব ন। ত অকনমান ফেমেলি টাইম দিব লাগে তই ফেমিলিৰ লগত অকমান টাইম দিও।
অ কথা বাৰ্তৰাও কৰিব লাগে।
কাৰণ বেছি ফন চাই থাকিলেও চকু তকু অকমান, প্ৰবলেম হয় ন মাথা চাথা বিষায় এইটোৰ কাৰণে মই ইমান নাচাওঁ ক'ল ৰাতি টাইমত। ছাও আৰু
হয় নেকি অ অ, মই তেনেকুৱাই চচিয়েল মিডিয়া বেছিকে ইউজ কৰা হয়।
হা।
অ' তেনেকুৱাকে মই বেছিক ইউজ কৰা যায় চ'চিয়েল মিডিয়াৰ বেনিফিট কোৱাচোন বা কি- কি বেনিফিট আছে?
উম, যেনেকুৱা প্ৰথমতে ক'লে যে তুমি অ' ক'তবা এতিয়া কিবা হৈ গ'ল সেইটো মানে লগালগ চবে দিয়ে দিয়ে ন। চ'চিয়েল মিডিয়াত ত' সেইটো আমি পুতেককে জানিব পাৰো উম আৰু। অঁ। দূৰৰ- দূৰৰ জাগাৰ কথাও গম পাও যে ক'ত কি হৈ আছে।
আমি য'ত দেখাই পোৱা নাই সেইবোৰ।
অ' সেইবোৰ জেগাত। অ' সেইবোৰ জাগাৰ কথা গম পাও যে ক'ত কি হৈ আছে কেনেকুৱা?
আহ কত কি হৈছে, আহ কত কি হৈছে?
অ' আৰু এটা লাভৰ হৈছে মানে মানুহে যে কিবা - কিবি বনাই তাৰপিছত দেখাই যে, সেইবোৰৰ পৰা আমি শিকিব পাৰো।
অ', অ' ঠিকেই বাৰু আৰু বহুত পঢ়া শুনা বস্তু। বস্তুবোৰো আমি অনলাইন চাই শিক শিকিব পাৰো। চচিয়েল মিডিয়াৰ পৰা বহুত ধৰণৰ বস্তু আছে যিহেতু শিকিব পাৰা অ' আৰু ছচিয়েল মিডিয়াৰ পৰা বেয়া হ'লে মানে চ'চিয়েল মিডিয়াৰ বহুত ল'ৰা ছোৱালীয়ে অনলাইন গেম খেলে তাতে অনলাইন পেমেণ্ট কৰে। সেইটো বেয়া আৰু অনলাইন গেম, গেমত পেমেণ্ট কৰে। তাৰপিছত এটা মই নিউজ শুনিছিলো। তোমাৰ অ' এটা সৰু পোৱালীয়ে এটা সৰু পোৱালিয়ে তোমাৰ আহ তিনি লাখৰ মানে অনলাইন গেমত পইচা দিছে। প্ৰেমেণ্ট কৰিছে তাৰপিছত আহ তিনি লাখ তাৰপিছত দেউ, তাকে গম পোৱাৰ লগে লগে আহি সৰু ছোৱালীটো, আহ আহ, আত্মহত্যা কৰিছে।
হা,
উম এনেকুৱা সৰু সৰু পোৱালী বোৰ বুজি নাপায় ন।
অ সেইটোৱে মানে ক'ত। কি কৰিব লাগে চব চাব লাগে ভালকে কাৰণ কিছুমানতো চচিয়েল মিডিয়াত চব মানে ৰিয়েল নহয় ন। কিছুমান ফেকো দিয়ে অ কিছুমানে ভাইৰেল হ'ব কাৰণে। ফেক ফেক দি দিয়ে যে।
অ আৰু কিছুমান স্কেমাৰো থাকে। চছিয়েল মিডিয়া দ্বাৰা সেতে নি সেইটো কৰে মই এনেকুৱা কৰি দিম আপোনাক জব দিম।
অ অ সেইটোৱে হা সেইটোৱে সেইবোৰ কিছুমানে ফেক কৰে ন যদি আৰু এই কিছুমানে বিশ্বাস কৰিলে আৰু চবতে মানে চাব লাগিব আৰু ভালকে। ক'ত কি হৈ আছে। এনেই ডাইৰেক্ট দি দিলে নে নহ'ব।
এইটো আমাৰ জেনেৰেচনে ইমান মানে এইটো হৈছে আগৰ জেনেৰেশ্যনৰ মানুহকেইটো ইমান গম নাপায় ন। সিহঁতেতো ভালেই বুলি ভালেই বুলি ভাবে। তাৰ কনে কিমা কি কিমান মানুহৰ লগত ফৰ্দ হৈছে নিউজতো আহিছিলে। এই ঔ টি পি খুজি এ, মানে তোমাৰ লগত তেনেকুৱা কিবা চছিয়েল মেডিয়াৰ পৰা, তেনেকুৱা স্কেম কৰিছিল নেকি?
হোৱা নাই আজিলৈ। আৰু মই এনে অ টি পি চ টি পি সু দিলে কি কোনবা নিদোৱে। তেনেকে দিব নালাগে যে। উম, এনেকুৱা হোৱা নাইতো উম।
মানুহৰ লগত হৈছে বোলে, মোকো একবাৰ ফোন কৰিছিলে তেনেকুৱা ফ্ৰডৰ কাৰণে। মইতো আগতে গম পালো। তাৰপিছত মই ক'লো, মই ক'লে মোক ক'লে ম মোৰ কোনোবা ফেমিলি মেম্বাৰ অ, হস্পিতেলত আছে মোক পইচা পঠাই দিয়া অহ। মোৰ নামেদি মাতিছে ডাইৰেক্ট। যেনেকুৱা লাগিছে মোৰ চিনাকি হয়। যেতিয়াবা কোনোবা নিজৰ না-না দিম
হা, হা, তোমাৰ নাম চাম ইনফৰৰ্মেশচন বোৰ চব পাই যাই চাগে ন? কেমাৰবোৰে, অ'।
কোন হয়? এনেকুৱা মাতি আছে তাৰ পিছত তাৰ কেইদিনমান আগত তেন ভিডিঅ' চাইছিলোঁ। তাৰপিছত সি মোক মেছ পঠাইছে বেংকৰ পৰা পইচা পঠোৱা বেংকে মেছ পঠোৱা নাই, তাৰ টেক্স মেছেজ পথাইছে মোক। তাৰপি দেন মাই এউণ্টত যাই পইচা চেক কৰিলোঁ পইচা আহা নাই।
অ', অ', এইটো মই কেইদিনমান আগতে চাই আছিলো, চচিয়েল মিডিয়াত সেনেকে। এ, মানে টেক্স কৰি দি কিন্তু
অ', অ', অ', সেইটোৱে সিহঁতে নিজৰ নাম্বাৰ দি টেক কৰে। মই চাইছো সিহঁতে বহুত চালো। দে ঠিক আছে ইয়াৰ বিষয়ে পিছত ভালকে কথা পাতিম দে।
অ আচ্ছা ঠিক আছে। উম।